জানে
অ শুনিছো, তুমি শুনিছানে? অ শুনিছো, তুমি শুনিছা?
আহ শুনা পাইছো, কি কৰিছ, শুনিছো শুনিছো কি কৰিছা?
হয়।
তুমি, অ হয় হয় তাৰমানে কি হৈছে সেই অলপ বৰষুণ দি আছে। ছিল মানে এইকাৰণে নেটৱৰ্কটো অলপ প্ৰব্লেম হৈ আছে চাগে দেই, কি কৰি আছা তুমি?
অ তাকে। মই আছিলো এনে অলপমান বহি, তুমি কি কৰিছা?
এ ময়ো এ তাৰমানে চাহ খালো গোটে- ঘৰৰ বোৰো একেলগে লগ হৈ, তে মাৰ লগত কথা পাতি আছিলো ৰবা। অঁ আজিকালিতো কেনেকোৱা হৈছে পৰি পৰিয়ালৰ আছো আছো ভাল তোমাৰ।
আছো আছো মোৰো ভালেই। তাকে তাকে ভাবিছিলো আজি যিহেতু- তুমি কলাই তুমি মাৰ লগত কথা পাতি আছা, ত' মই তাকে ভাবিছিলো আজি মানে আমি আমাৰ মানে- ধৰা পৰিয়ালৰ বিষয়ে অলপ চৰ্চা কৰো নেকি, কি কোৱা?
তা তাকেইতো মইও ভাবিছো এটা সুন্দৰ এটা পদক্ষেপ বুলি মই ভাবো। আৰু কেনেকোৱা হয় জানা আজিকালি চাবা চোন আমি পৰিয়ালৰ ইজনে সিজনৰ প্ৰতি গুৰুত্ব নোহোৱা হৈ গৈছে হয়নে।
হয় সঁচাকে মানে। আজিকালি মানে সৰুৱে ডাঙৰক মানে ডাঙৰ বুলি গণ্যই নকৰে যি পায় তাকে কৈ থা কে মানে অ ধমকি দিলেও খাতি নকৰে বা গালি দিলেও মানে সিহঁতে মানে মুঠতে আ উত্তৰ দিয়ে নহয় নে
হয় হয় আৰু কেনেকোৱা হৈছে তাৰ পিছত সৰুৰ পৰা যিখন ঘৰত ধৰি লওঁক ভাই ককাই সৰুৰ পৰা একেলগে খেলি ডাঙৰ দীঘল হ'ল হয়নে ডাঙৰ হোৱাৰ পিছত চাবা চোন তুমি যেন চিনা চিনি নাই যেন ইজনে সিজনৰ শত্ৰু হে তেনেকোৱা হৈ পৰে হয়নে
সঁচাকে একেবাৰে সঁচা কথা দেই মানে তেওঁলোকে কি বা আজিকালি এই সৰু ল'ৰা ছোৱালীৰ মনত আহে যে তেওঁলোকে যি কৰে সেইটোৱে মানে একেবাৰে সঁচা বা সেইটোৱে মানে শুদ্ধ তেওঁলোকে মানে ডাঙৰ কথা শুনিবই নিবিচাৰে ডাঙৰে কিবা এটা কলে মানে ভাবে যে এইটো মানে কিবা হয়তো ভুল কৈছে বা কিবা তেওঁলোকৰ বেয়া উম বেয়া ভাবিছে ডাঙৰেটো ধৰা এতিয়া তোমাৰ এ নিজৰ পৰিয়ালৰ মানুহ হওক বা সৰু বিলাকৰ বা নিজৰ মাক দেউতাকে নিজৰ সন্তানৰতো বেয়া ভাবিব নোৱাৰে কেতিয়াও সিহঁতৰ ধৰা ভালৰ কাৰণে কয় দিয়াচোন সেই তেতিয়া মানে সেই ল'ৰা ছোৱালী বোলে মানে যেতিয়া নিজৰ মনৰ মতে তেওঁলোকৰ কামটো নহয় তেতিয়া সিহতে ভাবে যে মাক দেউ তাকে সিহঁতৰ বেয়াৰ কাৰণে কিবা কৈছে বা সিহঁত অ কিন্তু সিহঁতে সেইটো কথা বুজি নাপায় যে যিটো কাম সিহঁতে কৰিম বুলি ভাবিছে সেইটো তেওঁলোকৰ বাবে ক্ষতিকাৰক সেইবাবে ধৰা মাক দেউতাকে মানা কৰি থাকে যে এইটো নকৰিবা বা এইটো বেয়া মানে সিহঁতে মানে সেইটো কথা বুজিয়ে নাপায় কিন্তু যেতিয়া তোমাৰ সেই সময় পাৰ হৈ যায়, তেতিয়াহে মানে সেইবোৰ কথা সিহঁতে মানে নিজে উপলব্ধি কৰিব পাৰে যে হয় মা দেউতাই থিকে কৈছিল যে এইটো কামটো কৰি ব নালাগিছিল বা এইটো কামটো কৰাটো ভুল আছিল নহয় নে?
হয়, হয় তুমি একদম ঠিক কথা কৈছা আৰু কি হয় জানা তুমি চাবাচোন আমাৰ পৰিয়ালৰ হয়নে সকলো বিলাকৰ মনটো একে হলে বা হাঁহি ফূৰ্তি কৰি থাকিলে ঘৰখনত থাকি ভাল লাগে এটা আনন্দময় পৰিৱেশ এটা হৈ থাকে হয়নে আচলতে সেই সেইটো সেইটোয়ে আৰু তুমি চাবা ঘৰত ধৰি লও কোনোবা আমাৰ আত্মীয় আহিল হয়নে আজিকালি ল'ৰা ছোৱালী বিলাও তুমি চাবাচোন তেওঁলোকক নামাতে কথা নকয় হয়নে আচল
হয় একেবাৰে সঁচা কথা
মানে গলতেজ তেনেকোৱা হ'ব লাগে অলপ কথা বতৰা কব লাগে আজিকালি ইমান তাৰমানে গুৰুত্ব নিদিয়ে আত্মীয়জনক নে কি কোৱা তুমি?
হয় হয় একেবাৰে সঁচা কথা এইটো মানে আমি ধৰা আমি বুলি নহয় প্ৰত্যেকটো পৰিয়ালত আজিকালি চলি থাকে। চাওচোন তোমাৰ যেতিয়া ধৰা কিছুমান ডাঙৰ মানুহ বা পৰিয়ালৰ মানুহখিনি একগোট হয় ঠিক আছে? তুমি চাগে এইটো তোমাৰ পৰিয়ালতো দেখা পোৱা, মই মোৰ পৰিয়ালটো সেইটো বস্তুতো‌ মানে দেখা পাওঁ বা লক্ষ্য কৰো যে আমি ধৰা ডাঙৰ মানে ঘৰৰ মানুহ বোৰ লগ হ'লো বা গোট খালো বা সৰু ল'ৰা -ছোৱালীও ল'ৰা ছোৱালীও আ ছে আমাৰ পৰিয়ালত, তেতিয়া মানে ধৰা আহ মানে পৰিয়ালৰ মানুহ খিনি হওক বা ল'ৰা -ছোৱালী বিলাকে তোমাৰ নিজৰ ইজনৰ সিজনৰ লগত কথা পাতাতকে বা খেল- ধেমালি কৰাতকে সিহঁতে মানে মোবাইল ফোনৰ লগত হওক, বা সেনে তেনেধৰণৰ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত বেছিভাগ জড়িত হৈ থাকে, তেওঁলোকৰ মাজত মানে ধৰা যিটো কথা বতৰা হওক বা এ ভাৱৰ আদান -প্ৰদান সেইখিনি মানে তোমাৰ যথেষ্ট খিনি কম দেখা পোৱা যায়। যাৰ ফলত ধৰা তোমাৰ পৰিয়ালৰ মানুহখিনিৰ মাজত যিটো মৰম স্নেহ থাকিব লাগে বা শ্ৰদ্ধা ভক্তি থাকিব লাগে। সেইখিনি মান যথেষ্টখিনি কমি যোৱা বুলি মই ভাবো এতিয়া এতিয়াৰ সময়ত। তুমি কি ভাবা এই বিষয়ে?
হয়, হয় তুমি একদম ঠিক কথা কৈছা আৰু কি জানা? তুমি চাবাচোন যেন পৰিয়ালৰ এ ধৰি লোৱা আমাৰ এই খুৰা হওক, বৰদউতা হওক এনেকুৱা যেন হিংসা কৰে। যেন দাহ কৰে আমাৰ ভাল হোৱাতটো দেখিব নোৱাৰে, আজিকালি তেনেকুৱা সাধাৰণত। এই মাত- হৈ চাবাছো তুমি আমি মোবাইলতে হওক বা টি ভিতে হওক দেখিছো এনেকুৱা হয় যেন মৰামৰিও হৈ যায় নিজৰ আত্মীয়ৰ লগতে। আচলতে তেনেকুৱাবোৰ হ'ব নালাগে হয় নে নহয়? আমি ইজনে সিজনক আচলতে বুজি পাব লাগে, বুজি পাব লাগে হয়নে নহয়?
হয় হয় সঁচা কথা আমিত
কোৱা?
হয় কোৱা? কোৱা, কোৱা? হেল্ল' শুনিছা নে তুমি?
অ শুনিছো কোৱা?
হয় মানে তাকে কৈছিলো যে আজিকালি চাবাচোন আমি বাতৰিত পায়ে থাকো যে এ ভায়েকে ভাই ভায়ে -ভায়েক মানে কাটি পেলাইছে, মাৰি পেলাইছে, মাটিৰ কাৰণে, সম্পত্ত- ত্তি কাৰণে পিতৃ -মাতৃক মাৰি পেলাইছে, অ নিজৰ ধৰা খুৰা খুৰেক সম- ধীয় মানুহ মাৰি পেলাইছে সম্পত্তিৰ কাৰণে তোমাৰ মানে আজিকালিৰ যুগতটো কই অ সঁচাকে মানে কলিযোগ মানে, কলিযোগ কলিযোগে কাৰণ আজিকালি সময়ত মানে এ কোনেও কাকো ডাঙ ডাঙৰ বুলি মানে শ্ৰদ্ধা- ভক্তি নকৰে বা মৰম -স্নেহ নকৰে বা এনেকুৱা নহয় যে ইজ- ইজনে সিজনৰ লগত বুজা বুজিৰে চলক বা সেনেধৰণৰ একো কথাই নাই, আজিকালি ডাইৰেক্ট মাৰপিট বা মাৰ কাতহে মানে মানুহে মানে যাই পায়গৈ ডাইৰেক্ট। আৰু লগতে তোমাৰ এ সে তেওঁলোকে এটা কথা গম নাপা মানে তেওঁলোকে পাহৰি যাই যে তেওঁলোকে যেতিয়া সৰু আছিল, সৰু থাকোতে সেইট- পিতৃ -মাতৃ হওক বা তোমাৰ সম্পৰ্কীয় মানুহৰ পৰাই তেওঁলোকে ধৰা যথেষ্ট খিনি জ্ঞান বা মানে তেওঁলোকৰ জীৱনত যথেষ্ট খিনি শিক্ষা লাভ কৰিছিল দিয়াচোন। তেওঁলোকে ধৰা যেতিয়া নিজে প্ৰথম আহ কথা কবলৈ শিকিছিল বা আহ বিভিন্ন ধৰণৰ আচাৰ -আচৰণ কৰিব শিকিছিল বা শিষ্টাচাৰ কৰিব শিকিছিল আৰু তেওঁলোকৰ মাজত ধৰা যিবিলাক শৃংখলাবোধ হওক, নাই'ত বোধ হয় এই সকলোবোৰ মানে ধৰা পৰিয়ালৰ ইজনে সিজনপ দেখা দেখিতো তেওঁলোকে শিকিছিল সেইবোৰ কথা কিন্তু তেওঁলোকে পাহৰি যায় নহয় নে?
হয় তু তুমি একদম তুমি একদম ঠিক কথা কৈছা। আচ্ছা আচলতে কি হয় জানা এই তুমি চাবাচো আগতে আমাৰ গৰম বন্ধ হলে আমি মামাৰ ঘৰত যাম জেঠিহঁতৰ ঘৰত যাম বা সিহঁতৰ ঘৰত যাম এটা উৎসাহ এটা গৰম বন্ধ মানে আমাৰ ফুৰিব যোৱা। আত্মীয় ঘৰত যোৱা কিন্তু সেইবোৰ আজিকালি তুমি চাবাছো আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ সেই ইচ্ছা নকৰে হয়নে। আত্মীয়ৰ ঘৰত যাবৰ কাৰণে ইচ্ছা নকৰে তুমি দৰকাৰ হলে ঘৰতে থাকিব। ঘৰতে থাকিব ত মোবাইলটোৱে চাই থাকিব তথাপিও তাৰমানে যাব নোখোজে হয়নে আৰু তুমি আজিকালি আজিকালিৰ ক্ষেত্ৰত বহুত লৰা ছোৱালীয়ে কিন্তু নিজৰ আত্মীয়ৰ ভিতৰত একো কাৰোবাক চিনিও নাপায়। তেনেকুৱা ন ন ৰো আছে ৰাস্তাই ৰাস্তাত ধৰি ল দেখিলেও বা চিনি নাপায় বা খুন্দা মাৰি থৈ গ'লেওতো চিনি নাপাই যে তেওঁ এজন কিবা আত- আত্মীয় হয় বা তেনেকুৱা ধৰণৰ হয় নে
একেবাৰে সঁচা কথা আজিকালি ধৰা তোমাৰ সম্বন্ধীয় মানুহখিনি বেছিভাগ জানানে হিংসা হিংসা কৰি থাকে ইজনে সিজনক যে ইজনৰ তাত বেছি আছে বা মোৰ তাতে নাই ত' মই সেইজনৰ লগত ভাল কিয় ধৰিম থাকিম বা মানে ইজনে সিজনক বহু খিনি হিংসাৰ ভাৱ ৰাখে ইজনে সিজনৰ প্ৰতি। সেইবাবে মানে আজিকালি বেছিভাগ মানুহে নিজৰ আত্মীয় স্বজনৰ ঘৰত বা সম্বন্ধীয় ঘৰত যাবলৈ টান পায়। কাৰণ গ'লেনো কি হ'ব গ'লে সিহঁতে আকৌ সিহঁতৰ যিটো হিংসাৰ ভাব সেইটো আকৌ বৃদ্ধি পাব আগতে মানে এনেধৰণৰ নাছিল মানুহবোৰৰ মাজত যথেষ্ট খিনি মানে মিলা প্ৰতি আছিল যাৰ ফলত ধৰা তেওঁলোক মানে এ আগতে মানে ধৰাটো সম্পত্তি ভাগ বতৰাও নহৈছিল আজিকালি তোমাৰ চাবা ঘৰে ঘৰে সম্পত্তি ভাগ বাতৰ ভাগ বতৰা কাৰণ আজিকালি মানুহবোৰে মিল মিলি জুলি থাকিব নোৱাৰে ত সকলোৱে মানে নিজক অকলে অকলে খাব বিচাৰে অকলে অকলে কৰিব বিচাৰে ইজনে সিজনৰ প্ৰতি ইমান হিংসা
হয় তুমি একদম ঠিক কথা কৈছা কি জানা আজিকালি এনেকুৱা হৈছে যে আপোনজনে আপোনজনৰ ভাল হোৱাতো দেখিব নোৱাৰে হয়নে তেনেকুৱা হৈছে এ তুমি যে এতিয়া কলা আগৰ দিনত আমাৰ মাহঁতে কোৱা শুনিছোঁ। যেন মুখৰ কথাতে এইখিনি দি দে তেনেকোৱা মুখৰ কথাতে দি দিছিল আজি- আজিকালি তাৰমানে এনেকুৱা হৈছে কিয় দিম খালি মাৰি পেলাব তথাপিওঁ তাৰ মানে এই ধৰি লক সম্পত্তিৰ কথাই কৈছোঁ। তেনেকোৱা ধৰণৰ আৰু তুমি চাবাচোন আজিকালি এই ঘৰ এখনত এই শাহু বোৱাৰীৰে কাজিয়া হওঁক বা নন্দন বৌয়েকৰ হওঁক সেনেকোৱা বহুত দেখিছোঁ আমি হয়নে টিভিয়ে হওঁক বা মোবাইলতে হওঁক বহুততে দেখি আছোঁ এ তুমি চাবা নন্দন বৌ কৰ মাজৰ সম্পৰ্কতে মই কওঁ যিখন ঘৰত ধৰি লও জন্ম হৈ সেইখন ঘৰৰ পৰা বিয়া হৈ গ'ল। কিন্তু আহি বিয়া হৈ অহাৰ পিছত সেইখন ঘৰতে যেন গুৰুত্বটো কমি যায় হয় নে। তেনেকুৱা দেখাবলৈ পাব কিন্তু আচলতে তেনেকুৱা হ'ব নালাগে মই ভাবোঁ সেইখনতো তাইৰো ঘৰ হয় নে নহয়। যিখন ঘৰত জন্ম হৈ সৰুৰ পৰা তাতে খেল খেল ধেমালি কৰি ডাঙৰ হ'ল কিন্তু সেইখন ঘৰতে যেন পৰ পৰ হেন আপোন যেন ভাৱ নাহে যেন বেলেগ। বেলেগ বেলেগৰ ঘৰনে ভাৱ আহে তেনেকোৱা ধৰা তাৰে মাজত তাৰে মাজত এনেকুৱাও কিছুমান দেখা পাওঁ যে নন্দেকেও কিন্তু বৌয়েকক অত্যাচাৰ কৰে বা নিজৰ বুলি ভাবিব নোৱাৰে বাই ভনীৰ দৰে থাকিব নোৱাৰে সেনেকোৱাও দেখিবলৈ পাইছোঁ আচলতে কেনেকুৱা হয়। বহুত আছে যেন বৌয়েকো। নিজৰ বুলি ভাবিব নোৱাৰে নন্দেকেও নোৱাৰে আৰু তুমি চাবা শাহুৱেকে যৌতুকৰ কাৰণে অত্যাচাৰ কৰা সেইবোৰো আমি টিভিত দেখিয়ে থাকোঁ হয়নে। তেহেতৰ কেনেকুৱা হয় তাৰ তাৰ পৰিণীতিত এনেকুৱা হৈছে মৃত্যু বহুত বোৱাৰী আচলতে মৃত্যু হবলগীয়াও হৈছে নে কি কোৱা।
হয় হয় একেবাৰে সঁচা কথা আৰু। তোমাৰ কি হয় মানে মানুহবোৰে এটা কথা পাহৰি যায় যে। তেওঁলোকে যে এই ভাগ বতৰা কৰি থাকে বা ইজনে সিজনৰ লগত মানে হিংসাৰ ভাৱ ৰাখি থাকে। তেওঁলোকে এটা কথা পাহৰি যায় যে এই সুখ দুখৰ সময়ত তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ কামত আহিব। কাৰণ ওচৰ চুবুুৰীয়াই তোমাৰ ধৰা ঘৰৰ পৰা যদি তেওলোকক খেদি দিয়া যায় তেতিয়া তেওঁলোকে নিজৰ বন্ধু ঘৰত হওঁক বা ওচৰ চুবুৰীয়াৰ ঘৰত কিমান দিন থাকিব। সিহঁতও এদিন নহয় এদিন সিহঁত খেদিয়ে দিব এদিন ৰাখিব দুদিন ৰাখিব তাতকৈ বেছি দিনটো নাৰাখে। কিন্তু এই যেতিয়া তোমাৰ ধৰা হেৰি বিপদৰ সময়ত নিজৰ মাক দেউতাকে মানে বেছিভাগ কামত আহে কাৰণ মাক দেউতাকে কেতিয়াও নিজৰ সন্তান এটাক নকয় যে তই ঘৰৰ ওলাই যাবা তই কিয় থাকিবি মোৰ ঘৰত সেনেকে কেতিয়াও নকয় কিন্তু কিন্তু এই কামটো কৰে হয় সন্তানে কিন্তু এই কামটো কৰে হয় যেতিয়া ধৰা, মানে কি তা তেওঁলোকৰ পিতৃ মাতৃ যেতিয়া বুঢ়া হৈ যাব। তেতিয়া মানে বেছিভাগ অকণমান তেওঁলোকে বৃদ্ধাশ্ৰমলৈ পঠাই দিয়ে নহয় নে।
হয় হয় হয় হয় আমি বহুত শুনিছোঁ তেনেকুৱা হয় নে তুমি চাবাচোন। কিন্তু সেই সেই মাতৃ পিতৃয়ে সৰুৰ পৰা হয়নে জন্ম ধৰিল দহ মাহ দহ দিন গৰ্ভত ৰাখি সৰুৰ পৰা ডাঙৰ কৰি হয়নে। কিন্তু ডাঙৰ হোৱাৰ পিছত যেতিয়া লৰাটোৱে ইনকাম কৰিব পৰা হয় তেওঁলোক বৃদ্ধাশ্ৰমত থয়। কিন্তু এ মাকক মানুহে কয় এটা কথা, হা হয়নে যে মাক দেউতাকৰ ধাৰ কেতিয়াও পুৰাব নোৱাৰি নে কি। তেনেকুৱা সন্ধাৰত কিন্তু মই ভাবোঁ আচলতে তেনেকুৱা হব নালাগে সকলোৰে যেন, মনত এটা ভাল ভাৱ আহিব লাগে হয়নে আৰু তুমি চাবাচোন বোৱাৰীকটোৱ হয়নে। এখন ঘৰৰ পৰা এখন ঘৰত আহে কিন্তু সেইখিনি বোৱাৰ শাহুৱেকৰ ঘৰত সেইখিনি সন্মান নাপায়। কিন্তু জোৱায়েক বিলাকে যিমান সন্মান পায় বোৱাৰেকৰ মাকহঁতৰ ঘৰত। কিন্তু বোৱাৰীয়ে সেই সন্মানতটো নাপায় নে কি কোৱা তুমি।
হয় হয় ঠিকে ঠিকে কৈছা দেই তোমাৰ তুমি যিখিনি কথা, সঁচা কলা মানে সেইখিনি একেবাৰে সঁচা কথা বাৰু আজিলৈ সামৰো নেকি।
হয় তোমাৰ লগত কথা পাতি পিছে ভালে লাগিল বহুত খিনি সুধি শিকিলো তোমাৰ পৰা। আৰু আশা কৰো আগলৈও তোমাৰ লগত কথা পাতিম অ ধন্যবাদ আজিলৈ এৰিছো।
হয় হয় ঠিক আছে বাৰু
দিয়া ঠিক আছে।